কৈছা?
এ আছো এনে। তুমি?
মই এনে ৰাস্তাই ৰাস্তাই অকনমান আহি আছোঁ। এ মই ৰাস্তাই ৰাস্তাই অকমান আহি আছ-
অ
শুনিছা নাই?
সন্ধিয়া অ অ সন্ধিয়া অকণ ওলাই গলে ভাল লাগে বোলো।
নে
আহ শুনি আছোঁ, শুনি আছোঁ। হেল্ল' হেল্ল' হেল্ল' হেল্ল'
নে মই শুনা
অ কোৱা?
হেল্ল'
অ কোৱা? শুনিছো।
এই নেটৱৰ্কতটো খেলি মেলি হও গৈছে পটককে।
অ এয়া আছ- আছো এনে
উম অ অ মই সেই অকমান এনেই আছ- ৰাস্তা ৰাস্তা ওলাই আহিছিলোঁ।
অহ অহ অহ
ইমান নো ঘৰতে সোমাই থাকিম এই সময়ত উলাই আহিব ভাল লাগে বতাহ মাৰি থাকে। উম
ভাল লাগে অ। তোমালোকৰ সেইফালে এনেও ভাল লাগে এইফালে চৰাই চিৰিকটিবোৰ মানে ইমান ভাল লাগে পাভ ৰিজাৰ্ভ ওচৰতে যে তোমালোক
এনেও মানে হেৰি তোমাৰ সেইটো আগতে আগতেহে আছিলে।
এতিয়া কিয় তাত চৰাই চিৰিটবোৰ নাই নেকি গছ গছনিও ঢেৰ আছিলে নহয়।
গম পাইছা নাই?
অ
পাভ ৰিজাৰ্ভ বোলো শুন-
অ'! অ'! শুনিছোঁ। আগতে, ইমান চৰাই চিৰিকটি আছিলে তাত। অ শুনিছোঁ।
আগৰ নাই মানে এতিয়া এতিয়া হেৰি এইবোৰ জীৱ জন্তু আগতে বহুত জীৱ জন্তু আছ- ছিলে, সাপ আছিলে চৰাই-চিৰিকটি আছিলে, ডাঙৰ ডাঙৰ সাপ পো দেখিছিলে মানুহে কিন্তু এতিয়া এইবোৰ নাই মানে এতিয়া চব বিলুপ্তি হৈ গৈছে।
অ অ
চৰাই-চিৰিকটিও এতিয়া নাই।
অহ। পাভ ৰিজাৰ্ভ যাব মানে পাভ ৰিজাৰ্ভ বুলি ক'লে কি হয় আগত হেল্ল' শুনা পাইছানে, শুনিছানে?
কেতে
হেল্ল' অ শুনিছোঁ, শুনিছোঁ। কোৱা?
অ এ এতিয়াহে আকৌ সেইবোৰ নাই আও চব
মানে মিয়া মানে মিয়া বুলি নকওঁ আৰু মানে কিছুমান মানুহে মানে বেদখল কৰিছিলে তাত।
অ কিন্তু এনেই কিন্তু আগতে মানে আগতে বহুত দিনৰ আগতে আমি যাওঁতে মানে পাভ ৰিজাৰ্ভ খন বৰ ধুনীয়া আছিলে কিন্তু দেই।
উম উম এতিয়া নাই এতিয়া সেইবোৰ মানে গছ চচবোৰ আছে মানুহ চানুহ উঠাই দখল কৰা বোৰ। কিন্তু মানে তোমাৰ এতিয়া সেইবোৰ নাই আও। চৰাই-চৰিকটি নাইকিয়া হৈ থাকিলে।
আৰু তাত, ইমান ধুনীয়া, ধুনীয়া চৰাই পৰে আগতে! এতিয়াতো প্ৰায় তোমাৰ, আঁ চৰাই এই বিলাক নাইকিয়াই হৈ গৈছে।
নাই, নাই। এতিয়া এইবোৰ চৰাই নাই। আমাৰ এ, সাপ, সাপৰ প্ৰজাতিবোৰ নাইকিয়া হ'ল।
অ'!
শুনিছা নাই?
তাকে, নহয়। কাটি, কাটি গছ চছবোৰ কাটি পেলালে। তোমাৰ ক'ত তাত চৰাই, চৰাই-চিৰিকটি থাকি
গছ, গছ, গছ-গছনি কাটি পেলাই মানুহ ঘৰ বনাবলে ল'লে যে। বুজিছা নাই? এই অসমৰ যে, পূৰ্ণিমা দেৱী বৰ্মন।
অ'! পাইছিলোঁ। হাৰ্গ, হাৰ্গি উম, হাৰ্গিল্লা চৰাই, চৰাই কাৰণে, পশু হেৰি কৰিছে যে।
অ'! এই মন কি বাতত হেৰি দিছিলে। এ মন কি বাত যে, এই প্ৰতিমাহৰ তোমাৰ, শেষৰটো দেওবাৰে হয়। যোৱা দেওবাৰে হৈ গৈছে নহয়, মোদীৰ প্ৰধানমন্ত্ৰী মন কি বাত। তাত মানে, অসমৰ এই, পূৰ্ণিমা দেৱী বৰ্মনৰ কথা কৈছে মানে। তেওঁ যে ইমান, এতিয়াতো, সেই কিবা চৰাইটো এনেকুৱা আছিলে হেনোঁ। চৰাইটো যি জোপা গছতে পৰে হেনোঁ। সেই, গছ কাটি পেলোৱা হয়। বোলে মানে, চৰাইটো কিবা এটা বেয়া বুলি ধৰা হয় হেনোঁ।
অ'! মইয়ো এই বস্তুটো পাইছোঁ। মানে, য'তে মানে, চৰাইটো পৰে, তাৰে মানে, সেই গছজোপা কাটি দিয়ে মানে, পেলাই মানে।
অ'! হয়।
সেইটো অন্ধবিশ্বাস ন' এটা মানুহৰ কাৰণে। সেইটো এটা অন্ধবি অন্ধবিশ্বাস।
হয়, হয়, হয়।
সেইটো, সেইটো, সেই গছজোপাৰ কাটি পেলাই মানে, সেই চৰাইটোৱে মানে, তোমাৰ বিলুপ্তি ঘটি গৈছে এতিয়া।
অ'!
উম!
এতিয়া, লাহে লাহে নাইকিয়া হৈ গৈছে। কিন্তু, মানে সেই পূৰ্ণিমা দেৱী বৰ্মন বোলা মানে, যিজনী যিজনী মানে আমাৰ, কি ক'ম আৰু মহিলা। তেওঁ মানে, এতিয়া সংৰক্ষনৰ কাৰণে, হেৰি কৰিছে। তেওঁ এতিয়া, এ তেওঁ সাজ- পাৰ বোৰতো মানে, সে হাৰ্গিলা চৰাই ছবি অং অংকন কৰিছে। তাৰ পাছত, এনেকে মূৰত, এনেকা হাৰ গিলা চৰাইৰ ছবিযোৰ, মানে এটা উ সেই আকৃতি মানে, এইটো বনাই লৈছে, মাটিৰ আকৃতি। পিন্ধিছে। আমি, তেওঁ আমেৰিকাত গৈ পেলাই মানে কিবা হেৰি দি দিছেগে নহয়, স্পিচ দিছেগে নহয়! এ, হাৰ্গিলা চৰাইৰ ওপৰত।
অ'! হাৰ্গি, হাৰ্গি, হাৰ্গিলা চৰাইটো টোৱে, তোমাৰ এবিধ বহুত বিৰল প্ৰজাতিৰ হয় ন?
হয়, হয়, আমাৰ ইয়াৰে। কিন্তু, আমি জানোঁ দেখি পাইছো? এতিয়াতো নাইকিয়া হৈ গৈছে মানে।
নাই অ'! উম আৰু এতিয়া প্ৰকৃতিটো মানে পৰিষ্কাৰ কৰি মেলি ৰাখিবলে
অ'! এতিয়া, আমাৰ ইয়াত আগতে মানে, যিবোৰ চৰাই আছিলে, এতিয়াতো নাইয়েই।
উম! মানে, মানে, ইয়াক, ইয়াক মানে আমাৰ ধৰা, মানুহে মানে ইয়াক অশুভ বুলি মানে, য'তেই পৰে, ত'তে মানে, অশুভ বুলি মানে, সিহঁতি মানে ভাৱে! এই, হাৰ্গিলা চৰাইটো ইয়াত পৰিলে যে, এই জেগা কন ভাল নহয়। সেইবোৰ এটা অন্ধবিশ্বাস আছিলে।
হয়, হয়।
সেই অন্ধবিশ্বাসটো এতিয়া তেওঁ অটা তেওঁ মানে আঁতৰাইছে আৰু।
আঁতৰাইছে। সেই সমূয়তে ইমান এতিয়া মানে আমাৰ অসমৰ কাৰণে গৌৰৱ তেওঁ।
উম গৌৰৱ এই হাৰগিলা চৰাইটোৱে পৰিষ্কাৰ পৰিচ্ছন্নতাও বুজাই ৰাখে তে মানে চাগে তেওঁ মানে সেই চৰাইবিধে খোৱা চাগে বস্তু কিছুমান চাগে বেয়া মানে কি খায়তো আমিতো নাজানো ন। কিন্তু পৰি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে চৰাইবিধৰ কাৰণে কিন্তু মানুহে অন্ধবিশ্বাসত মানে এই চৰাইটো যে ইয়াত পৰিলে গছ জোপা বেয়া মানে কাটি পেলাও জেগাতো তেনেকুৱা হৈছিলে।
হয় হয়।
একচোৱেলি মানে চৰাইবোৰ তোমাৰ এতিয়া নাইকিয়া হৈ গৈছে ন বিভিন্ন বিভিন্ন অকল হাৰগিলা বুলিয়ে নহয় এতিয়া সৰু কিছুমান প্ৰজাতিৰ চৰাই তুমি চোৱাচোন পানী হাঁহটো আগতে যিমান চৰা পানী হাঁহটো আজিকালি দেখিবলে নাইকিয়া কা হ'ল।
অ হয় হয়।
পানী হাঁহটো নাই তাপা এতিয়া শগুণ শগুণ বোলা বস্তুটো বেয়া বাও, শগুণটো বেয়া কিন্তু আমি শগুটো জানো আজিলেকে দেখি পাইছোঁ? শগুনে দেখি পোৱা নাই আমি আজিলেকে। সেইটো বা বেয়া বেয়া হলেওতো আমি চিনি নোপাওঁ শগুণ যে এইটোৱে দেখা পোৱা নাই ন।
নাই নাই নাই।
উম। তাৰপিছত এতিয়া তোমাৰ আৰু এটা সি সৰু সৰু ঘন চিৰিকাটো যে ঘন চিৰিকাটো প্ৰায় নাইকিয়া হ'ল এতিয়া। আগতে তোমাৰ বা বাৰান্দাত যেনেকে তোমাৰ এই অকনমান এই জেগা তাতে কুটা কঢ়িয়া কঢ়িয়াই যেনেকে তোমাৰ বনাই।
বনাই অ এ পূৰ্ণিমা দেৱ- বি বৰ্মন এই এগৰাকী জীৱ বিজ্ঞানী মানে তেওঁ।
জীৱ বিজ্ঞানী হয় অ।
তেওঁ তেওঁক যে মানে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে যে প্ৰশংসা কৰিছে ভই প্ৰশংসা আগবঢ়াই- খাইছে সেয়া কিন্তু আমাৰ কাৰণে কিন্তু গৌৰৱৰ বিষয় আকৌ দেই।
বিষয় হয় অহ।
হয় হয় তুমি কোৱা নিচিনা এই চৰাইবিধে মানে তোমাৰ এনেকুৱা এপ- এ প্ৰকৃতিৰ মানে পৰিষ্কাৰ কৰি ৰখাত এই চৰাইবিধৰ মানে অৱদান বহুত মানে।
অ অৱদান বহুত অ। মানুহে কিন্তু অন্ধবিশ্ব অন্ধবিশ্বাসৰ ফলত মানে এইটো বেয়া মানে অশুভ বুলি গণ্য কৰে।
এই চৰাইবিধ মানে তোমাৰ এতিয়া আপুৰুগীয়া আও, আপুৰুগীয়াত ধেই হহা আছে নহয় তেনেকে। এই চৰাইবিধু আপুৰুগীয়াতে পৰিছে আও।
উম। উম। সেইবোৰ মানে মানুহে যে এতিয়া এই
বেদে মানে কিছুমান অঞ্চলক মানে অঞ্চলত মানে এই চৰাইবিধক মানে অশুভ বুলি কয়। চপোত নকয় কিন্তু ঠাই ভেদে মানে কিছুমান জেগাত কয় আৰু। এইটো মানুহ কেনেকুৱা মানুহক মানুহও অসুবিধ অশুভত পৰে আকৌ চৰাইকো বাৰু এনেকুৱা অশুভ স্থান দিয়ে নে। সেই অশুভ চৰাইবিধৰ কাৰণে এতিয়া যে আমাৰ অসমৰ গৌৰৱ। মানে অসমখন সেনেকুৱা এটাে জে জেগাত মানে উঠিছে পাইছেগে। যি চৰাইবিধৰ কাৰণে আমাৰ অসমৰে মহিলা অসমৰে মহিলা এগৰাকী আমেৰিকা হেন মানে জেগাত বিশ্ব দৰবাৰত মানে উজলি উঠিছে। সেই সেই মানে হাৰগিলা চৰাইটোৰ অসমৰ সম্পদ। তেওঁৰ তেওঁৰ কথা মানে চৰাইবিধৰ কথা যে ইমান খিনি কব পাৰিছে। বাম প্ৰধানমন্ত্ৰী এতিয়া তিয়া মন কি বাতোতো বহুতো মানে গোটেই দেশখনৰ মানুহে জড়িত হৈ থাকে সেটো শুনে তাত যে সেই অসমৰ সেই মানে নাৰী গৰাকীৰ কথা বৰ্ণনা কৰিছে চৰাইটো টিৰ কথা বৰ্ণনা কৰিছে।
হয় হয় আচলতে সেইটোয়ে মানুহে অন্ধবিশ্বাসৰ বলি হৈ পেলাই যিকোনো মানে যে যিকোনো ধৰা তুমি মানুহে মানুহক অন্ধবিশ্বাসৰ বলি মানে কৰিব পাৰে ন অন্ধবিশ্বাসত এত- ইটো হৈছে সেইটো হৈছে বা তেওঁক আমুকটো কৰিব লাগিব তেনেকেতো এতিয়া চৱাই চৱাই সেইটা এটা চৰাই এই অন্ধবিশ্বাসৰে বলি হবলগীয়া হৈছে যাৰ নেকি মানে তোমা- টিটটুৱেয়ে নাইকিয়া‌ হৈ যাবগে এতিয়া যিটো বস্তু মানে য'ত পৰিলে অশুভ বুলি গণ্য কৰা হয় সেই গছজোপা যদি কাটি পেলাই সেই চৰাইবিধ আহি পেনাই কত পৰিব সি। যিজোপা গছতে পৰে সেইজোপা জ গছতে যদি অশুভ বুলি গণ্য কৰি পেলাই যদি কাটি পেলোৱা হয় সেইটো কাৰণে এতিয়া আমি হাৰ গিলা চৱাইটো মা দেখ- খিয়ে পোৱা নাই হাইগ এতিয়া ফটোতহে ফটোতহে দেখিছো ফটোতনো কি আৰু।
অ মানে এতিয়া এনেকুৱা এইটো পূৰ্ণি মই সেইনানি পাইছো যে পূণিমা দেৱ বৰ্মনে মানে এইটো এ এইটো প্ৰতিগ্যা কৰি লৈছে যে যে মানে মানুহৰ মনত যিটো অন্ধবিশ্বাস সি পাই আছে যে এ অ এইটো আ আ আঁতৰাব কাৰণেই তেওঁ মানে এইটো ব্যৱস্থা হাতত লৈছে মানে।
ব্যৱস্থ- তা হাতত লৈছে অ এ সেইটোৱে সেইটোৱে আমাৰো প্ৰশ্ন হয়। সে- অ মাছৰোকা অ মাছৰোকাটো এতিয়া প্ৰায় নাইকিয়া হ'ল।
নাইকিয়া হ‌ আকৌ বগলীবুৱা আগতে যেনেকে আছিলে এতিয়া বগলী সংখ্যা কমেই মানে এ কমি আহিছে।
বগলী, ডাউক, ডাউকো নাইকিয়া হৈ থাকিয়া আগত।
অ দাউক আমা এপেলেন দাউক আছে বাও কিন্তু মানে এই বেলেগে সেই ধৰিবলে চাই চিকা কৰিবলে।
এ দাউকোনো বাও মানুহেনো বাও খাব লাগে নে বাও দাউক টো খাব লাগে মানুহে। দাউকতো খাই দিয়ে তাপিছত তোমাৰ আগতে পানী হাঁহ পানী হাঁহোটো মানুহে খাই দিয়ে।
পানী হাহ পানী কাউৰি এইবোৰত নাইকিয়া হ
নাইকিয়া হ'লগে অঁ। তাউৰীটো আজিকালি প্ৰায় খুব কমেই দেখা যায় কেতিয়াবা।
প্ৰতি দিনক দিনে মা নে শুনি জান বুজছ কিজানি আক বে বেছি হয়। মানুহে মানুহে কৰা খিনি মানুহে কৰিছে মানে তোমাৰ এতিয়া।
উম।
নদী কালৰূপ বা গোটেই ভূ দুকটি